নমস্কাৰ।
নমস্কাৰ।
হয় জয় জয়তে আমাৰ সশ্ৰদ্ধ প্ৰণিপাত। পূৰা সেৱা গ্ৰহণ কৰিব। হয় আপুনি কি সকামত আমালে হয় হয় মই গ্ৰহণ কৰিছো বাৰু কি সকামত আপুনি আমাৰ লগত যোগাযোগ কৰিব বিচাৰিলে অলপ যদি অৱগত কৰে আমি নথৈ আনন্দিত হ'ম।
মই মানে বহুতো কামতে আপোনাৰ লগত কথা পাতিবলৈ বিচাৰিছোঁ যিহেতু আপোনালোকৰ ফালে বহুতো মানে কাম থাকে আমাৰ ইয়াতটো বহুত কামেই নাই মানে কাম নাইকিয়া হৈছে। নিবনুৱা সমস্যাত ভুগিছো আমি। সেইবাবে কিছুমান উপায় বিচাৰি আপোনালে ফোন মাৰিছিলো।
হয়। বাপ এতিয়া যদি আপুনি চাবলৈ যায়। বৰ্তমান সময়তো মোৰ ওচৰত ইমান বিশেষ কাম নাই যদিও আপুনি
উম।
যদি বিচাৰিছে মই আপোনাৰ বাবে কাম উলিয়াম বাৰু। আপুনি যদি এতিয়া অতীতলৈ চাই মোৰ ওচৰত আপোনাৰ কামৰ অভাৱ নাই। তামিলনাডু কৰ্ণাটকৰ পৰা মোৰ ওচ কাম বিচিৰি আহে সৌ তাহানি। সৌ সিদিনা মই বিহাৰৰ সাতটা এমপ্লয়ী বা সাতটা মোৰ ইয়াত কৰ্মচাৰী ৰাখিছিলোঁ। কিন্তু বৰ্তমান সময়ত মানে মোৰ সেইখিনি অকণমান মই, মই স্থগিত ৰাখিছোঁ সেই বিষয়বস্তুবিলাক।
হয়।
তেতিয়া মানে মোৰ যোনখন জংঘল আছিল, ধনিয়াম বৰুৱা জংঘল নামেৰে জনাজাত। সেই জংঘলত মানে মই সোতৰটা বাঘ পুহিছিলো।
উ
সেই বাঘ খিনি চোৱা চিতা কৰিবৰ বাবেও আপোনাৰ মানুহ লাগে তেতিয়া।
হয়।
হয়। হয়। কিন্তু মানে বৰ্তমান মই সেই বাঘকেইটা আমাৰ কাজিৰঙাত দি দিছোঁ
হয়।
সেইবাবে বাঘৰ পৰিমাণটো মোৰ ইয়াত কমি যোৱাৰ বাবে মানে আপোনাৰ কৰ্মচাৰীৰ সংখ্যাটোও মই কমাই দিছো। যদিও মই ইয়াত চাৰিটামান সিংহ আছে এতিয়াও, সিহঁতকেইটা ইমান ডাঙৰ হোৱা নাই আপোনাৰ যদি আপুনি সেইকেইটাক চোৱা চিতা কৰিব পাৰে, তেন্তে মই আপোনাক কৰ্ম সংস্থাপন এটা দিব পাৰোঁ।
মইতো চোৱা চিতা কৰিব পাৰিম, লগতে তেওঁলোকৰ খোৱা খাদ্যটো কি হয় বা?
হয়। তেওঁলোকে যিমান হয় তেওঁলোকে যিমান হয়- হয় ম মোৰ সিংহকেইটাৰ মানে আপোনাৰ এইটোৱেই ব্যতিক্ৰম বেলেগ সিংহতকে তাৰে মানে মোৰ দুটা সিংহই আপোনাৰ সম্পূৰ্ণ নিৰামিষ ভোজেই। সিহঁতক আপুনি নিমপাত খুৱাব পাৰিব, গছৰ ডাল, গমাৰি গছৰ গুটি খুৱাব পাৰিব। অওজন গছৰ পাত খুৱাব পাৰিব। কিন্তু দুটা সিংহ আকৌ তাৰ সম্পূৰ্ণ বিপৰীত। সিহঁতক দৈনীক তিনি সাঁচকৈ ভাত লাগিব। আপুনি ৰাতিপুৱা সাঁজত সিহঁতক দালি দিলেও হ'ব। যাৰ ফলত স বডি বিল্ডিঙৰ বাবে সুবিধা হব। কিন্তু তাৰ পিছৰ সাঁজত আপুনি আকৌ তেওঁলোকক মচুৰ দালি দিলে নহ'ব। তাৰপিছৰ হাজত তেওঁলোকক পূৰা খাৰ খুৱাব লাগিব। আদি খাৰ খোৱা সিংহ মানে। হয় আপুনি বুজি পাইছে।
আজিকালি তেনেকুৱা ওলাইছে সিংহ বহুত। তো সিংহে খাৰ খায় আৰু বহুতো সিংহই পনীৰ খায়। এনেকে খাই খাই বহুতো সিংহ মানে ডাঙৰ হোৱা দেখিবলৈ পোৱা যায়। যিহেতু আপোনাৰ বহু কেইটা সিংহ আছে বুলি আ অৱগত কৰিলে সেইবাবে গম পাইছোঁ মানে সিংহই নিৰামিষ খায়। আমি জনামতে সিংহ মাংস ভুজি আছিলে, কিন্তু বৰ্তমান সময়ত যোগ পৰিৱৰ্তন হোৱাৰ লগে লগে এতিয়া যিহেতু কলি যুগ সেইবাবে হয়তো সিংহই মাংস নোখোৱা হয় নিৰামিষ খাবলৈ বাধ্য হৈছে।
নাই বাপ
যিহেতু বৰ্তমান সময়ত মাংসৰ পৰিমাণটো অলপ কমি গৈছে।
হয় হয় আপুনি কোৱা কথাটো মানে সম্পূৰ্ণ গুৰুত্বপূৰ্ণ এটা ভাল কথাই কৈছে আপুনি। কিন্তু যদিও মানে মোৰ ইয়াত কিছুমান ব্যতিক্ৰম মই মানে মানুহটো অলপ বেলেগতকৈ অলপ বেলেগ মানে ব্যতিক্ৰমী সেইবাবে মানে মই নিৰামিষ বুজি বস্তুহে ইয়াত ৰাখো। হয়। হয়। মোৰ ইয়াত আপোনাৰ ঘৰিয়ালেও দালি ভাত খালেহে সিহঁতৰ পেট ভৰে।
হয়। হয়। আমি জনামতে আপোনালোকৰ সেইখন এখন নদী আছে যাৰ। সেইখনত হেনো বহুতো ঘৰিয়াল পোৱা যায়। মাছতকেও অধিক হেনো কৰি ঘৰিয়াল পোৱা যায়। লগতে তিমি মাছো হেনো অধিক পৰিমাণে ওলোৱা হয়। মই শুনিছোঁ।
নাই। তিমি মাছখিনি বৰ্তমান মোৰ মেকুৰী কেইটাই চিকাৰ কৰি শেষ কৰি পেলাইছে বাৰু নদীৰত, যদিও ঘৰিয়াল কেইটা আছে। ঘৰিয়ালকেইটা মানে আপোনাৰ সিহঁতি পূৰা নিজৰ দেহৰ প্ৰতি বহুত সচেতন ঘৰিয়াল। সিহঁতোক আপোনাক আপোনাৰ ডেইলি সিহঁতক দুশ গ্ৰামকৈ হ'লেও তিন সিহঁতক আপুনি যোগান ধৰিই লাগিব। সিহঁতি মানে। সিহঁতৰ এখন নিজৰ নিজাববীয়া জিম আছে পানীৰ তলতে। যিমতে তেওঁলোকে সদায় নিজৰ শাৰীৰিক যোনখিনি কাৰ্য কলাপ স কাৰ্যকলাপ খিনি কৰি মানে তেওঁলোকে বলিছে এতিয়া, মোৰ প্ৰায়বোৰ ঘৰিয়ালৰ আপুনি আঠটাকৈ পেগ দেখিবলৈ পাব সিহঁতৰ শৰীৰত। আঠ পেগ থকা ঘঁৰিয়াল আপুনি শুনিছেই চাগে বিশ্বত।
অ শুনিছো শুনিছো এইটো মই প্ৰথম শুনিলো আঠটা পেক থকাৰ লগতে তেওঁলোক চাগে বহুতো স্বাস্থ্যৰ বাবে বহুতো কাম কৰে। তাৰ ফলত বহুত স্বাস্থৰ স্বাস্থ্যৰ মানে উন্নতি ঘটিছে।
হয় হয় আপুনি এতিয়া দেখা পাব মোৰো যদি আপুনি ইয়াত আহে। মই আপোনাক যদি কচাৰী হিচাপে সংস্থাপনটো দিও। আপুনি মোৰ ইয়াত মাংস খোৱা পৰিণাও দেখা পাব। সিহঁতক আপুনি ডেইলি তিনি-চাৰি কেজিকৈ সিংহৰ মাংস যোগান ধৰিব লাগিব আপুনি।
হয়। হয়।
যদি আপুনি নিজকে এইখিনি কামৰ বাবে উপযোগী বুলি ভাবে, তেন্তে আহিব পাৰে মই শুনা পোৱা মতে মানে আপু আৰ ককা দেউতা
আপোনাৰ যি ককা দেউতা আছিলে। স্বৰ্গীয় তেখেতৰ নামটো মই অকণমান পাহৰি গৈছোঁ।
হয়। হয়। পাই আছো পাই, আছো কক
হয়। আপোনাৰ স্বৰ্গীয় ককা দেউতাৰ নামতটো পাহৰিছো। তেখেতে অতীতত বোলে বহুত পৰুৱাৰ চীকাৰ কৰিছিলে।
হয়। হয় মোৰ স্বৰ্গীয় ককা মগু চাহাব বুলি কয়। তেওঁ - তেওঁ পৰুৱা মৰাৰ কাৰণে বিখ্যাত আৰু তেওঁক মানে অঞ্চলৰ সকলো লোকে চাহাপ বুলি মাতিবলৈ বাধ্য হয়। যাৰ ফলত বিষাক্ত পৰুৱাই এটাকো এৰি নিদিয়ে তেওঁ। মৃত্যু দণ্ডৰে শাস্তি কৰে আৰু লগতে বহুতো পৰুৱাক চুইচাইড-চুইচাইড কৰিবলৈ বাধ্য হৈছে তেওঁৰ ফলত।
মই শুনাই পোৱা শুনা পোৱা মতে মানে তেখেতৰ ঘৰৰ ভিতৰতে সাতখনকৈ পৰুৱাৰ ফাৰ্ম আছিল গুৰি পৰুৱাৰ ফাৰ্ম। সেই গুৰি পৰুৱাখিনিয়ে আপোনাৰ ঘৰিয়ালৰ মাংসত এতিয়া সেৱন কৰে। মই জনামতে যিমান দূৰ মই জানো কিন্তু মানে পিছলৈ সেই ঘৰিয়ালখিনি যিহেতু সংৰক্ষণ কৰিবলগীয়া হ'ল। সেইবাবে তেওঁলোকৰ আহাৰৰ ফলত আহাৰ নাপায়। উপযুক্ত পৰিয়ালৰ আপুষ্টি নাপায় তেওঁলোকে নিজৰ দেশ ত্যাগ কৰিলে। বুলি মই শুনা পাইছিলো। এই বিষয়ে আপুনি কিবা গম পাই নেকি?
মই মই সৰু হৈ থাকো নে মানে ককাৰ মই মানে প্ৰায় সত্তৰ বছৰ মমান বয়সতে, ককাই মানে পৰুৱাৰ চিকাৰত নামিছিলে। ময়ে কৈছিলো যে পৰুৱা পৰুৱা চিকাৰ কৰা তেতিয়া তোমাৰ মানে শ শক্তি বাঢ়িব। লগতে তেওঁলোকক ভাল ভাল খাদ্য খোৱালে আমাৰ সেনা বাঢ়িব।
হয়। আপুনিতো আপোনাৰ ককাক চাগে সৰুকালৰ আপুনি ককাৰ সৰুকালৰ পৰাই পাইছে। ককাক চাগে আপুনি কোলাট লৈয়ে ডাঙৰ দীঘল
হয় হয় মই তেওঁক কোলাত লৈয়ে ডাঙৰ দীঘল কৰিছোঁ। আৰু বহুতো-বহুতো তেওঁ প্ৰথম লাজ কৰা আছিলে, ভয় কৰা আছিলে, মোৰ পৰা শিকি শ কে তেওঁ পৰুৱাৰ চিকাৰত লাগিলে। সকলো সকলো মানুহে পৰুৱালে ভয় কৰে। কিন্তু আমাৰ ককা আৰু লগতে মই পৰুোৱালে ভয় নকৰোঁ। আৰু লগতে বহুতো পৰুৱাক হত্যাও কৰিছোঁ। প্ৰায় প্ৰায় দহ হোজাৰ বিশ হাজজাৰমানান পৰুৱাক বান্ধি থৈছিলোঁ, আল দি থৈছিলোঁ।
হয় হয় আৰু শুনা পোৱা মতে মানে পৰুৱাই পৰুৱাই আপোনালোকৰ ককাৰ বিৰুদ্ধে বিদ্ৰোহো কৰিছিলে। সেই
হয়। হয়। বহুতো বহু বহুতো বিদ্ৰোহ কৰা দেখা যায়। ব্ৰিটিছৰ লগত এক লগ হৈ। বহুতো গুলি চুলি মাৰিছে ছিলে যাৰ ফলত আমাৰ তৰোৱাল তৰোৱালে মানে গুলিবোৰ ৰখালে। আমাৰ বহুতো তৰোৱাল-চলোৱাল বহুতো মানে পাৰ্গত আছিলো আমিবোৰ। যাৰ ফলত এটা এটা ব্ৰিটিছক আমি বহুত সংঘাতত, সংঘাত কৰি দিলোঁ।
আৰু শুনা পোৱা মতে মানে আপোনাৰ ককাই যেতিয়া পৰুৱাৰ স্বীকাৰ কৰিবলৈ যায়, তেতিয়া তেখেতৰ লগত এখন ব্লেড ৰাখে বুলি আমি শুনা পাইছিলো। যি ব্লেডেৰে তেওঁ মানে যদি তেওঁক কোনোবা দুষ্ট চক্ৰই আক্ৰমণ কৰে সেই ব্লেডেৰে তেওঁ নিজৰ আত্মৰক্ষা কৰে বুলিও আমি শুনা পাইছিলো। আমি মানে আপোনাৰ সেই কাহানিৰ কৰুণ কাহিনীবিলাক আমি বহুতেই শুনিবলৈ পাওঁ। যিদৰে তেওঁ পাঁচ বছৰ বয়সত বিশ্ববিদ্যালয় নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিলে। পাঁচ বছৰ বয়সত তেওঁ পাহাৰ পাহাৰে জঁপিয়াই জঁপিয়াই নদী পৰ্বত পাৰ হৈ হৈ সেই বিশ্ববিদ্যালয়লৈ যি কাহিনী শুনো আমি। শুনা পোৱা মতে তেখেতে যি উৰাজাহাজ সেই উৰাজাহাজৰ ওপৰদিও তেখেতে জঁপিয়াই যায় সেই নালন্দা বিশ্ববিদ্য়ালয়ত। পঢ়িবৰ বাবে তাকো মাত্ৰ পাঁচ বছৰ বয়সতে আপুনি কি ভাবে এই বিষয়ে? এয়া কিমান
তেখেতৰ তেখেতৰ অধ্যাপসায় আৰু মানে মানে তেওঁৰ পঢ়াৰ প্ৰতি যিটো আগ্ৰহ আগ্ৰহ আছে। সেইটো হয়তো মোৰ জোখত বৃদ্ধি পালে। মই এটা সময়ত তেওঁক বহুত শাসন কৰাৰ ফলত তেওঁ নালন্দা বিশ্ববিদ্যালয়লৈ যাবলৈ মান্তি হৈছিল আৰু মই তেওঁক এটা সময়ত বহুত পঢ়ালো বহুত শিকালো বুজালো। তাৰ ফলত তেওঁ ইমান মেধাবী হোৱাৰ মানে সুযোগ পালে। মই নোহোৱা হলে হয়তো তেওঁ ইমান মেধাৱী নহলহেঁতেন।
আপোনাৰো সেই অধ্যায় ব্যৱহাৰ বা সেই পঢ়া শুনাৰ প্ৰতি যি ধাউতি, সেই ধাউতিৰ বিষয়ে যথেষ্ট খিনি কথা শুনা পাওঁ আপোনাৰ সেই লিখা লিপিবিলাক সেই লিপিবিলাকৰ পৰা আমি বৰ্তমান সময়তো বহুত জ্ঞান আহৰণ কৰোঁ।
আপোনাৰ ক ককা দেউতাই যিটো আপুনি লিখা পাঠ্যপুথি পঢ়িয়েই কয় আপোনাৰ ককা দেউতাও ইমানখিনি জ্ঞানী হৈছিলে। পৰুৱাৰ চিকাৰৰ যি তেওঁ মন্ত্ৰ সেই মন্ত্ৰ এতিয়াও ক'ৰবাত লিপিবদ্ধ আছে বুলি আমি শুনা পাওঁ। মায়ে মায়ঙৰ কোনোবা গোহাত আপোনাৰ ককাইে লিখা সেই লিপিসমূহ লিপিবদ্ধ আছে বুলি গম পাওঁ। সেই, শুনা পোৱা মতে সেই লিপি লিপিসমূহ আপোনাৰ পৰাই অনুবাদ কৰি লিখা, আপুনি সেই লিপিসমূহ আপোনাৰ কিছুমান স্বয়ং কিয়ভাৱে নিজৰ নিজস্বভাৱে সৃষ্টি কৰা কিছুমান ভাষাত লিখিছিল, যি ভাষাৰ সেই পুথিসমূহ আপোনালোকৰ সাতাইশ বছৰ বয়সত আপোনাৰ পৰা অনুবাদ কৰি সেই লিপিখিনি মায়েঙৰ কিছু গুহাত আৱদ্ধ কৰি ৰাখিছে। এই বিষয়ে আপুনি কি ক'ব এয়া কিমান দূৰ সত্য?
ইয়া বহুতেই সত্য তেওঁৰ লিখা পুথিসমূহ বহুত সংৰক্ষণ কৰি আমি ৰাখ ৰাখি ৰাখিছো আৰু হয়তো সেই পুথি সমূহ মোৰেই হয়তো ভাল মোৰে মোৰেই মানে শিকোৱাৰ ফল, মোৰ যহতে অটখিনি কৰিবলৈ সুযোগ পালে, লগতে তেওঁ এতিয়া সেই পুথিখনৰ কাৰণেই তেওঁৰ নাম আছে।
হয় হয় এই পুথিখিনিক বৰ্তমান মগু পুথি বুলি ক'লে
হয় হয় তেওঁ বিশ্ববিখ্যাত
হয় হয়, শুনা পোৱা মতে সৌ সিদিনা আফ্ৰিকাৰ পৰা এজন আফ্ৰিকান লোক সাত সাগৰ তেৰখন নদী সাঁতুৰি পেলাই আহিছে। কোনো বাটত বিশ্ৰাম নকৰাকে বা বিৰাম নোলোৱাকে সেই পুথিসমূহ উদ্ধাৰ কৰিবৰ বাবে। যদিও তেওঁ বিফল হৈছে সেই ককাৰ আৰু আপোনাৰ পৰুৱা বাহিনীয়ে তেওঁক আক্ৰমণ কৰিছে খেদি পঠিয়াইছে সেই গুহাসমূহলৈ যোৱাৰ পৰা সেই গুহাসসমূহ খোলাৰ বা সেই গুহাসমূহৰ কিবা চাবি কাঠি আছে নেকি? যি মন্ত্ৰ আকাৰেও হ'ব পাৰে বা তাৰ এক
সেই গুহাসমূহ অকল মইহে খুলিব পাৰো অকল মইহে জানো মানে। ককাৰ আত্মাটো তাত বাস কৰে বুলি কিছুলোকে কয় বাৰু ময়ো জানো। মই সপোনত দেখাৰ ফলত ককাৰ আত্মাটো তাত আছে বুলি আৰু মই জানো মানে মই যিখিনি মন্ত্ৰ শিকাইছিলোঁ সেই মন্তৰেতে অ', সেই গোহাটো বন্ধ কৰি থৈ গৈছে। যাৰ ফলত এতিয়া কোনো লোকে খুলিব পৰা নাই মই যদি যাওঁ তেতিয়া মই খুলিব পাৰিম হয়তো। আৰু এতিয়া মানে মই পুথি কেইখন পুথিখন উলিয়াব নিবিচাৰোঁ, কাৰণ ইমান কষ্ট কৰাৰ ফলত হয় ত' পৰুৱা বাহিনীত পৰুৱা বাহিনীৰ আকৌ আক্ৰমণ কৰিব।
হয়। আপুনি যিমান পাৰে এই মূল্যবান পুথিকেইখন সংগ্ৰহ কৰিবলৈ বা সংৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা কৰিব বুলি আমি আশাবাদী নথৈ আশাবাদী, আৰু তাৰ লগতে আমি কিছুমান কথা শুনা পাওঁ আপোনাৰ ককা জন্ম হৈছিল ৰোহিণী নক্ষত্ৰত সেইদিনা বহুত আন্ধাৰ আছিল হয়, বহুত বতাহ ধুমুহা আহিছিল আপুনি তেতিয়া আপোনাৰ তেতিয়া প্ৰায় যৌৱনকাল, আপুনি সেইদিনাখনেই আপুনি কোনোবা চিকাৰৰ ৰাতি মাছ নিশা ওলাই গৈছিল আপুনি মাজ নিশা ওলাই যোৱা অৱস্থাতে আপোনাৰ ককাৰ জন্ম হৈছিল বুলি আমি শুনা পাওঁ।
হয় হয়।
পুথিবিলাকত আমি পঢ়িবলৈ পাওঁ এই কথাবিলাক আপোনাৰ এই কথাবিলাক পঢ়িয়ে মানে বহুতে এতিয়া আপোনাৰ সেই বিষয়বিলাকৰ ওপৰত গৱেষণা কৰি ডক্তৰে উপাধি লৈছে বহুত আগবাঢ়ি গৈছে হয়। ককাৰ লগতে কিন্তু আমি এইখিনি ক্ষেত্ৰত অৰ্ধাংগিনী হিচাপে আপোনাৰ আইতাকো আমি যি বুধমাহ নামেৰে পিছত প্ৰচলিত হ'ল তেখেতকো মানে আমি বহুত সন্মান আগবঢ়াব লাগিব, যিহেতু আপুনিয়ে আপোনাৰ আইতাক গৈ চাইছিল যে এইজনী আইতাই মোৰ আই